হেল্ল' আহ কোৱা?
কি কৰিছা?
টিভি চাই আছো।
অ আজি ৰাতিপা'পা এতিয়া ফ্ৰী হলা?
কি ক'লা?
আজি ৰাতিপুৱাৰ পৰা এতিয়া ফ্ৰী হলা?
নাই মানে দাদাহঁত ঘৰতে আছিল দাদাৰ লগত পাৰ্কত গৈছিলো যে সেইকাৰণে। আহ। বিশচাৰ মাৰটত গৈছিলো, দুটামান টপ কিনিলো আৰু পাৰ্কত গৈছিলো।
অ কি ললা বস্তু?
কলৈটো দুটা ট'প ললো।
অ অ টপ কিনিলাম মই শুন কিবা সেয়া বেলেগ শুনিলো যদি ত কিলো তেনেকা টাইপ সোনিলো।
টি চাৰ্ট, টি চাৰ্ট, মই টপ মানে টি চাৰ্ট পিন্ধো।
আৰু বাকী খোৱা বোৱা কি কেতিয়া কৰা?
খোৱা বোৱা তো এঘাৰটামান বাজিবও।
অ আজি কি আছে খাবলে?
আজি মাংস, মাছ তাৰপিছত দালি, ভাজি।
চবি কোনে বনালে বায়েনে?
মা
নাই বনোৱা?
বায়ে বাতো বায়েতো বিয়া হৈ গল ন।
অ নহয় সেয়া যে আৰু জনী কাজিন বা যে কালি যে কথা যে পাতিছিলো।
সেইটোতো মোৰ মাহীৰ ছোৱালী হয়, তাইতো তাইৰ মা মাহীৰ ঘৰতহে বনাব থৰেনা মোৰ ঘৰত বনাব।
অ মানে জইণ্ট ফেমিল নহয় মানে তোমালোকৰ?
জইণ্ট ফেম'লি মানে একে বাউণ্ডাৰী থাক- আমালকে মানে ঘৰটো আলধা আলধা।
বুজি পালো, বুজি পালো। ঘৰটো বেলেগ বেলেগ বাউণ্ডাৰী একে মানে। এতিয়া বুজিলো আৰু বাকী কোৱা পিছে
তুমি কি খালা?
মই মাত্ৰ দিনাৰ কৰি আহিলা ৰাইট চিকেন আছিলে।
অ
আৰু বাকী দিন কেনে গৈছ- গৰম তেজপুৰ ফালে বতৰ কেনেকুৱা আজি?
ইয়াতেতো ঠিকেই আছে, মানে ইমান গৰমো নহয়। আৰু ইমান বিষ্টি মিষ্টি বৰষুণো পৰা নাই।
অ বেছি বৰষুণো নাই ন।
নাই।
এইফালে পুৰা বৰষুণ দি আছে এতিয়াও বৰষুণ দি আছে আৱাজ পাইছা চোন।
অ অ হব পাৰে, অ অ। নাই পোৱা নাই মই নিজেই টিভি চলাই পঢ়ি আছো ক'ৰ পৰা পঢ়াম।
উম অ এইটোও হয় গৈ পেলাই। বৰ অশান্তি লাগি গৈছে অ আজি। দিনটো বৰ দেওবাৰৰ দিনটো বহুত ভাগৰ লাগেগৈ। এ এনে বাহিৰত মানে ওলাই গৈছ- সে ল'ৰা কেইটাৰ লগ সেই ওলাই মেলি অহাৰ পিছত গৈ পেলাই কি হ'ল হা যি বাইকৰ টায়াৰ পামচা হৈ গ'ল। লগৰটোৰ তা পাছত বা- বাইকৰ টায়াৰ পামচাৰ হোৱাৰ পিছত আধা দূৰ গৈ মেলি পেলাই বাইকখন আকৌ ঠেলিব লাগিলে। পাছে থিলোটে মিলোটে কাৰোতেই বুলি এনেকুৱা ভাগৰ লাগিছে নহয় এতিয়া।
অ।
আহি পেলাই মানে শান্তি লাগা নাই আজি। আজি কাৰণে কষ্টই কষ্ট যে।
মইতো আজি ঘৰতে বহি আছো তাৰ পিছত দাদাৰ লগত ওলালো। তাৰ পিছত আহি কেনে নাই আকৌ এতিয়া এতিয়া টিভি চিভি চাই আছো।
অ' তাৰপিছত এতিয়া টিভি চিভি চায় আছা
অ'
আৰু বাকী দিনৰ আজি দুপৰিয়া চুপৰীয়া। কত ঘৰতে খালা নে বাহিৰত খাই মেলি আহিলা।
ঘৰত খালো মায়ে বনাইছে ন কলোৱেটো
নহয় দুপৰীয়াৰ বিষয়ে কৈছো।
ৰাতিপুৱা মানে মই তিনি টাইম ভাত খাওঁ হেল্ল
অ' নহয় ম মই ভাবিলো যে দুপীয়া যে দাদা লগত যেতিয়া ওলাই গ'লে মই ভাবিলো বাহিৰতে কিবা খাই বৈ আহিলা নেকি?
বাহিৰতো খোৱা নাই মানে।
বাহিৰত দাদাহঁতৰ লগত ইমান খোৱা বোৱা নহয় মানে
ত লগত যাই তো আইচ ক্ৰীমে খাইছো এইবোৰ ভাত চাত খাই কেনে মই গৈছো দা মই আৰু দাদাই গৈছো আৰু। কোনো যোৱা নাই ন'
অ -অ সেইকাৰণে মানে ঘৰৰ পৰা পুৰা ভাত চাত খাই মেলি পেলাই তাতে গ'লা।
অ' মানে মই চান মইতো এনেই নো ওলাও ন চানডে টাইমত মোৰ দাদাই লৈ যায় মোক। ফুৰাব মানে অলপ টাইম।
বাকী আৰু কোৱা বেছি
কোৱা তুমি।
উম বাকি কালি আৰু কলেজ চলেজ আছে চাগে?
নহয় আমাৰ লগতে এতিয়া চামাৰ ভেকেচন চলি আছে ন'
কিমান দিন দিয়ে চামাৰ ভেকেচন।
ওৱান মান্থ।
ঠিকেই আছে গৈ তাৰ পিছত যেতিয়া আছে ধ গৈ আমাৰ কলেজলে ভেকেশ্যচন নিদিয়ে গৈ। ইণ্টাৰ্শিপৰ কাৰণে বন্ধ দিয়ে। এ এমাহৰ তাৰ পিছত আকৌ আকৌ ষ্টাৰ্ট হৈ যায়।
অ'
দুগ সপ্তাহ বুলি পেলাই ক'ব পাৰি আৰু।
অ'
এবাৰ জানা ঘৰৰ পৰা বাহিৰত ওলাই গ'লে আকৌ সোমাব আৰু নহয়েগৈ। আৰু যেতিয়া এবাৰ ঘৰ পৰা বাহিৰত ওলোৱা আছ সোমোৱা নহয় বোলে বৰ অশান্তি লাগি থাকে।
অ'
মানে তুমি ওলাই'গলা। ভাল নালাগে গৈছিল। বাৰে বাৰে সোমাবা বা ওলাবা আৰু এবাৰ সোমোৱাৰ পিছত যেতিয়া ওলোৱা পিছত যেতিয়া সোমাৱা সোমোৱা নহয় আকৌ গৈ পেলাই। মানুহ বিলাকে বহুত কোৱেশন কৰে এতিয়া
অ' অ' আমাৰ তো। তোমাৰ নটাৰ মানে ৰাতিপুৱা নটাৰ পৰা আবেলি চাৰিটালৈকে ক্লাছ হয়। মানে ক্লাছ নহয় ব্ৰেক টাইম দিয়ে কিন্তু কলেজটো দূৰ কাৰণে মানে মানুহ তাতে থাকে বা আহিও যায় কোনোবাই।
হা তোমাৰো ঘৰ ওচৰতে গৈ মেলি ত আহি যাব পাৰা
এই অলপ দূৰ আছে। ইমানো ওচৰত নহয় ন দৰং কলেজ আৰ
মইতো হাই ছেকেডেৰী কৰোটেতো কৰিম আহি পেলাই ঘৰতে বেছভাগ লান্সটো কৰিলো
তুমি দৰং কলেজত পৰিছিলা?
হাই ছেকেণ্ডী অ
অ'।
হাই ছেকেণ্ডেৰী টাইমত দৰং কলেজতহে আছিলো।
অ'।
হাই ছেকেণ্ডেৰী মোৰ দৰংৰে পাছ হয়, তাৰছত স্কুলিং কৰিলো মই ডনবক্সৰ পৰা।
আ', অ'।
ডনবক্সত স্কুলিং কৰিলো, তাৰছত দৰং কলেজত গলো।
অ', ঠিকেই আছে।
তেনে কৰিম এইবিলাক পাৰ
অ'।
বৰ অশান্তি লাগি যায় আৰু এ-এনেকুৱা জানা গুপ-গুপিয়া বৰ গৰ বতৰত গ তমাৰ বেছি বেয়া হয়।
অ', অ'।
ফুল নাতো ঠাণ্ডা পৰে, নাতো ফুল গৰম হৈ পৰে মেলি পেলাই, একো মানে একো পাত তা পোৱা নাযায়। ইকো বস্তু মানে চব আধা আধুৰা।
অ'।
উম।
মানে ৰাতি-ৰাতিপুৱা গৰম দিয়ে, ৰাতি বৃষ্টি বৰষুণ দিয়ে।
হা, হা, তেনেকা টাইপৰ হৈ গ'ল।
অ'।
ৰাতিপুৱা এটা এটা তেনেকুৱা বেলেগ বেলেগ টাইম।
অ'। ৰাতি খোৱা খালা নে?
কি ক'লা?
ৰাতি, ডিনাৰ হৈ গ'ল?
ডিনাৰ হৈ গ'ল, হা। ডিনাৰ-চিনাৰ কৰা-কৰি হৈ গ'ল, এই তোমাৰ তুমি যেতিয়া মোক তেক মেছেজ কৰিছা না মই তেতিয়া ডিনাৰে কৰি আছিলো।
অ', আচ্ছা।
এই ডিনাৰ-চিনাৰ কৰিলো।
অ', তুমি কি টিভি-চিভি মুভি-চুভি নুচোৱা নিকি?
চাও, এয়া এতিয়া এই ৰিচ চেন্ট, ইটো কি কয়? হে চিৰিজ এখন চাই আছিলো এ টিচ ইও এক লোচন যে।
কি কলে? হেল্ল'। অ', অ', অ' পাইছো।
এই ৰিচেণ্ট এই চিৰিজ এখন চাই আছো, টিচ ইও এ লেচন যে।
নাজানো মই চোৱা নাই সেটো।
এয়া নেটফ্লিক্স আছে মই ৰিচেণ্ট সেইখনে চাইছো। ভাল লাগিলে এইবিলাক চিৰিজ চাই মেলি টাইম পাছটো হৈ যায়।
নেটফ্লিক্স ইমান নাচাৱে মানে, নেটফ্লিক্স মই নাচাৱে মোৰ নাইয়ে। মানে মই মুভি-চুভি চাবলৈ গ'লে মই ডাইৰেক্ট ম ইতে থিয়েটাৰত যাওগৈ আৰু এনেতো টিভি চাই থাকো। টিভিত কাৰ্টুন বা তোমাৰ গান চান এইবোৰে।
বুজিলোঁ এই হল চলতে মানে চোৱা হয় আৰু তোমাৰ।
অ'।
মানে এইটো কি কয় নে নিজে মানে তেনেকা এনে আৰু টিভি চি আ মানে নেটফ্লিক্স-চেটফ্লিক্স তেনেকা চোৱা নহয়। এ হল-চল গলে ছাগে দাদা-চাদা হঁতৰ লগতে যোৱা?
দাদাৰ লগতো যাওঁ, মই লগৰ ছোৱালী কেইটা আছে ন সিহঁতে মোৰ ঘৰত পৰা আহি কেনে লৈ যায়। সিহঁতৰ লগতো যাও মানে। মানে মোৰ বাৰ্থডেত যেতিয়া মোৰ এতিয়া বাৰ্থডে আহি আছে ন? এতিয়া যাম আকৌ, বাৰ্থডে মোৰ ছেপ্তেম্বৰৰ চাৰি তাৰিখ।
ছেপটেম্বৰ? আগষ্ট, ছেপটেম্বৰ বহুত টাইম আছে চুন।
এমাহ আছে এমাহ নে দুমাহ টাইমত এনেকা আছে।
অ'।
মোৰ বাৰ্থডে পাৰ্টি হ'ল।
অ', মোৰতো আহি আছে। মানে মোৰ বাৰ্থডে মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে একে মানটত কৰে এইকাৰণে মানে যোৱাটো হয় আৰু মোৰ বাৰ্থডে মোৰ এতিয়া মানে মোৰ এইবাৰতো মোৰ বাৰ্থডে জন্মষ্টমী পৰিছে ন? কৃষ্ণৰ জন্মদিন। সেইকাৰণে আমালোকে মন্দিৰত মানে গ়য়া মত এনেকা-এনেকা জেগাত যাম। মোৰ বাহঁতও যাব মোৰ লগত।
বুজিলোঁ, অকলে মানে নোযোৱা আৰু।
অকলে ইমান দূৰ কেনেকে জাম, যুত টিপি ছাইড হয় ন।
অ', শ', বুজিছোঁ।
এইকাৰণে। মানে মোৰ বাঁহটো মানে যোনটো বিয়া হৈ গৈছে না ডাঙৰটো
হা।
তাইও আহিব।
অ', গোটেই ফেমেলি- গোটেই ফেমেলি মানে যোৱা হ'ব, ভালেই।
ফেমলি নহয় মানে মোৰ বা, মই, মোৰ ফ্ৰেণ্ড দুটা আছে যে সিহঁতেতো মোৰ ঘৰত আহে। ঘৰত আহি থাকি কেনে যায় খাই কেনে খাই কেনে একেবাৰে যায় ন? মানে মোৰ ঘৰ লগত টাহা অ', চিনাকি।
তেনেকুৱা টাইপৰ
কাৰণেতো মই ফুৰিব পাৰোঁ।
উম, নহ'লে ঘৰততো পাৰ্মিচনে নোপালাহেতেন।
অ', তাই আহি কেনেবোৰ লৈ যাই কাৰণে মই পাৰ্মিচন আৰু-আৰু কেতিয়াবা মোৰ যে বাৰটো আছে তুমি যে কথা পাতা। তাৰ লগত যাওঁ আৰু তাইতো মোৰ, তাইৰ লগতটো যাব পাৰিমেই মোৰ মাহীৰ ছোৱালী হয়। মানে মই আৰু তাইও ফুৰিব যাওঁ কেতিয়াবা।
তাইৰো ঘৰত একে স্ত্ৰিক্ত নে অলপ ঠাণ্ডা?
তাততো অলপ ঠাণ্ডা।
তাইৰ ঘৰত অলপ তোমাতকে ঠাণ্ডা মানে?
মুটচে মানে বহুতে ঠাণ্ডা।
কি আছে সেয়া
দাংগৰ মোৰ মা হ'ল ডাঙৰ আৰু তাৰ মা হ'ল সৰু।
অ', বুজিলোঁ, সেইকাৰণে তোমাৰ দাদা -চাদা কেইটা ডাঙৰ হৈ যে।
মোৰ দাদাহঁতে তো মোৰ পৰা বহুত ডাঙৰ ন?
হা-হা-হা।
এই কাৰণে মানে ইহতে বেছি ষ্ট্ৰিক্ট।
অ' অ' অ'! তাইৰ দাদা- চাদা তেনেকুৱা নাই নে, আছে?
আছে, এটা দাদা। মানে, তাৰ দাদাটো বেছি ডাঙৰ নহয়তো, ধৰা তোমাৰ নিচনাই হ'ব।
মানে, মোৰ বয়সৰে হ'ব চাগে।
অ'! অ'!
অ', অ', বুজিলোঁ এতিয়া।
আৰু বাকী কোৱা আৰু
কি কম আৰু
গৰমত গৈ পেলাই, কাণত যেতিয়া, জানা! ফোন টো লগাই ৰাখিব লাগে ন'! বৰ অশান্তি লাগে, বহুত গৰম উঠে।
এইটোতো, স্পীকাৰো নহয় যে, কথা পাতি থাকিম। স্পীকাৰ
হা- হা! সেইটোও হয়। স্পীকাৰ অপচনো নাই, অ'! এইটো অলপ ঠিক কৰিব লাগিছিলে।
অ'! এইটো বাদ দিয়াচোন, ইয়াতে ক'ব নালাগে।
বুজিলোঁ।
বাৰে -বাৰে নাথাকে। বাৰে- বাৰে কৰিবলে। কিবা আছিল, কিবা আছি
মানে, এইবোৰ কথা নাপাতিবা, ইয়াতে।
বুজিলোঁ -বুজিলোঁ। তোমাৰ বাৰ নাম্বাৰটো দিবা না মোক? নাম্বাৰটো মানে, ছেভ কৰা নাছিলোঁ। গৈ পেলাই, তলত গুচি গ'ল।
অ'! হ'ব।
কোনটো আছিলে বা গৈ পেলে।
অ'! হ'ব। তুমি ফুৰিব যোৱা নাই নেকি?
ফুৰিব মেলিব নাই, এতিয়া যোৱা নাই আৰু। এতিয়া আহিলোহে, মই শ্বিলঙৰ পৰা।
অ'! আচ্ছা।